হেল্ল'
অঁ
অঁ কি কৰি আছা
এ আছু ৰবা এনে। তুমি?
ময়ো এনেই আছোঁ ৰ'বা ভাত পানী খালা
এই খোৱা নাই তবা তুমি খালা
খোৱা নাই ৰব খোৱা নাই পিছে মই তোমাক মানে অলপমান কথা পাতিবৰ কাৰণে ফোন কৰিছিলোঁ যদি তুমি ব্যস্ত নাই এতিয়া
কোৱা কি কথা বা
মানে ধৰা কি হ'ল কালি মানে মই এটা হেৰি চাইছিলোঁ আৰু শ্ব' এটা চাইছিলোঁ টিভিত ভিডিঅ' এটা তাতে মই মানে অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ বিষয়ে এটা ভিডিঅ' পালোঁ তাৰপিছত পিছত চাহেই ভিডিঅ'টো মানে চাই থাকোতে এটা কথা মনলৈ সে আহিল
ধৰা আমিতো প্ৰায়ে অসমীয়া সংস্কৃতিৰ কথা হয় কিন্তু ধৰা আমাৰ যিটো চাৰিও চাৰি চাৰিওফালে থকা বহু বস্তু এনেকুৱা আছে তোমাৰ যিটো সাংস্কৃতিক চিহ্ন বা ঐতিহ্য সাক্ষীটো হয় দাদা সেই বিষয়ে আমি কিন্তু বেছিকৈ আলোচনা নকৰোঁ নেকি
কথাটো বাৰু কথা বাৰু তুমি ঠিকে কৈছা মানে ধৰি লোৱা অসমৰ যিবিলাক সংস্কৃতিটো কেৱল বিহু বা তোমাৰ মেখেলা চাদৰতে সীমাবদ্ধ নহয়তো ন বহু পুৰণি মন্দিৰ নাম ঘৰ সত্ৰ লোকগীত লোককথা শিল্পকলা এই মানে এই সকলোবোৰ আমাৰ এটা সাংস্কৃতিক চিহ্ন হয় আৰু মানে অকল যে বিহু বা মেখেলা চাদৰোতে অসমৰ সংস্কৃতিটো সীমাবদ্ধ হৈছে সেইটোতো নহয় ন আৰু বহুতো ধৰি আৰু বহুতো মানে অ সংস্কৃতি আছে আমাৰ অসমত হয়নে নহয়
হয় হয় ময়ো সেইটোৱে ভাবি আছিলো মানে ধৰাম উদাহৰণ হিচূপে যদি মাজুলীৰ সত্ৰসমূহ চোৱা সেইবোৰ মানে কেৱল এটা এটা ধৰ্মীয় স্থানতটো নহয় ন তাতে তোমাৰ অসমীয়া সংস্কৃতিত এটা জীৱন্ত ইতিহাস লুকাই আছে সেইটো মানে বহুত মানে ভাবে যে কেৱল সংস্কৃতিৰ বাবে মাজুলী বিখ্যাত কিন্তু সেই মাজুলী যে অসমৰ ইতিহাসৰ লগত কেনেদৰে জড়িত হৈ আছে বা জড়িত হৈ থাকিব সেইটো কিন্তু কোনেও ভাবি নাছাই।
ঠিকেই হা তুমি মানে সত্ৰবোৰ মানে যিবিলাক সত্ৰ আছে সেই সত্ৰবোৰ মানে শতিকাৰ পিছতো শতিকা যুদি মানে শিল্প হওঁক, সাহিত্য হওঁক, সংগীত এইবিলাক নাট্য কলাটো আমাৰ অসমত জীয়াই ৰাখিছে এই সত্ৰবিলাকে জীয়াই ৰাখিছে। এই সত্ৰবিলাকৰ কাৰণেই যিবিলাক আমাৰ সংস্কৃতি পুৰণা সংস্কৃতি হওক যিটো শংকৰদেৱে ৰচনা কৰি থৈ গৈছিল সেইবিলাক এই সত্ৰৰ দ্বাৰাই এতিয়াও সংলগ্ন হৈছে আছে। যিদিন আমি ভাবি চাওঁ যে কিমান প্ৰজন্ম পাঠ ন তথাপিও যে এই পৰম্পৰা মানে আজিও বৰ্তি আছে এই পৰম্পৰাটো আজিও চলি আছে।
ঠিকে কৈছা দিয়া। মানে ইতিহাসত এনেকুৱা কিছুমান বস্তু জড়িত হৈছে ধৰা যিটো বস্তুৰ কথা মানুহে মানে তোমাৰ বেছি চিন্তা নকৰে বা তাৰে বিষয়ে বেছি আলোচনা নকৰে তুমি তেনেকে সত্ৰ বা মই যেনেকা মাজুলীৰ কথা কলো। ঠিক তুমি ধৰা নামঘৰ বোৰ নামঘৰ বোৰটো একেধৰণৰ। নহয় জানো?
হয় কিয় নহ'বনো মানে ধৰি লোৱা যিবিলাক গাঁৱে গাঁৱে নাম থকা নামঘৰবোৰ যিবিলাক অসমৰ সামাজিক আৰু যিবিলাক সাংস্কৃতিক মানে জীৱনৰ এটা মানে তোমাৰ গুৰুত্ব অংশ হয়। মানে মানে নামঘৰটো অসমৰ মানে যিবিলাক গাঁৱে ভূঞে আছে আৰু সেইবিলাকৰ কাৰণে এটা সামাজিক হওক তোমাৰ বা তোমাৰ সাংস্কৃতিক জীৱনৰ এইবিলাক এটা এটা গুৰুত্বপূৰ্ণ অংশ ক'বলৈ গ'লে হ আৰু আগতে মানে ধৰি লোৱা বহু সামাজিক হওক সিদ্ধান্তও হওক এইবিলাক নাম ঘৰত নামঘৰত বহিয়ে মানে লোৱা গৈছিল। ক'বলৈ গ'লে
ঠিকে ধৰা মোৰ দেউতাইও কয় যে আগতে তোমাৰ গাঁৱৰ মানুহৰ মাজত যি একতা আছিল ধৰা তাৰ এটা ডাঙৰ কাৰণ আছিল নামঘৰ কাৰণ ধৰা যিকোনো সময়ত যেতিয়া এখন ধৰা আগতেতো গাঁৱত নাম বিশেষকৈ নামৰ কাৰণে প্ৰচলিত আছিল। নামে পাতিছিল বহুতো মানুহে আৰু সেই নামত যেতিয়া সকলোৱে ধৰা গাঁৱৰ যোগদান কৰিব আহে তেনেকুৱা ধৰা এখন মানে এনেকুৱা হৈ যায় যে তোমাৰ এখন গাঁৱৰ পৰা যায় এটা পৰিয়ালৰ দৰে হৈ যায়।
হয় সঁচা কথা পছে এইটো মানে নামঘৰটোৱে মানুহক মানে একেলগ কৰি ৰাখে তোমাৰ ধৰি লোৱা কিছুমান ধৰ্মীয় অনুষ্ঠান আহ নামঘৰত অনুষ্ঠিত হয় প্ৰতিটো মাহে বা তোমাৰ এটা এটা ধৰি লোৱা এটা আহ এটা ধৰি লোৱা তোমাৰ দান্ত দিনত বা তোমাৰ এটা বিশেষ দিনত নামঘৰত এটা কাৰ্য ধাৰী কৰা হয় তো যিটো আমাৰ কিছুমান নামঘৰত ধৰি লোৱাক তোমাৰ পালনাম হয় বা কিছুমানৰ ধৰি লওোৱা যিবিলাক শংকৰদেৱৰ তিথি এইবিলাক পালন কৰা হয়। সেয়ে আৰু মানে উৎসৱ হওক বা বা বিপদৰ সময়ত হওক সকলোতে একেলগে সকলোৱে একেলগে নামঘৰতে কাম কৰিছিল।
ধৰা তুমি ঠিক একেদৰে তুমি ধৰা অসমৰ যিবিলাক পুৰণি মন্দিৰ আছে সেইবোৰক সেইবোৰো তুমি সাংস্কৃতিক চিনৰ ভিতৰতে বুলি ক'ব পাৰা। কাৰণ সেইবোৰো সেইবোৰৰ ভূমিকাটো বহুত অসমীয়া সংস্কৃতি নহয় জানো
হয় সেইবোৰৰ সেইবোৰৰ ভূমিকা থকা কাৰণেতো আজি অসমৰ যিটো সংস্কৃতি আছে সেই সংস্কৃতিটো আৰু আৰু বহলভাৱে বিকৃত হৈ গৈছে ত' আৰু অৱশ্যে এটা কথা যে বহুত যিবিলাক বহু মন্দিৰ যি আছে সেই মন্দিৰ অসমৰ ইতিহাস বা স্থাপত্য কলা হওঁক আৰু শিল্পকলাৰ যিটো নিৰ্দেশনা সেই নিৰ্দেশনো দেখা যায় আৰু ক'বলৈ গ'লে আৰু সেইবাবে সেইবোৰ মানে য চাওঁ আমি চাই থাকিলে যিবিলাক আগৰ যুগৰ যিটো সমাজৰ বিষয় আছে সেই বিষয়ে আমি বহুত কথা জানিব পাৰোঁ। আমি যদি সেইবোৰ সেই বা সাহিতয়াস বা স্থাপত্য কলাবোৰ চাবলৈ যাওঁ তেতিয়াহ'লে আমি যিবিলাক আগৰ যিবিলাক প্ৰজন্ম আছিল। সেই প্ৰজন্মৰ বা সেই সমাজৰ কথা আমি বহুত কথা জানিব পাৰোঁ। আৰু
ঠিকে কৈছা দিয়া মই ধৰা যেতিয়া এটা পুৰণি স্থাপত্য়থা আৰু তেতিয়া ভাবো যে ধৰা সেই সময়ত ইমান উন্নত শিল্পকলা কেনেকৈ সম্ভৱ হৈছিল। বা মানে সেই সময়তো ইমান ভাল ভাল শিল্প কলা তৈয়াৰ কৰাৰ বাবে মানুহ কেনেকে আছিল ধৰা যিটো তুমি এতিয়া মানে এনেকুৱা কিছুমান শিল্প কলা আছে যিটো এতিয়া টাইমত সম্ভৱে নহয় সেই আদিম সময়তে তোমাৰ সেনেকুৱা সম্ভৱ কৰা কৰি যিটো তুলিছে সেইটোতো কম সৰু কথা নহয়
সেইটো কিয় জানা সেইটো হৈছে কেৱল আমাৰ পূৰ্বপুৰুষসকলৰ দক্ষতা সেই তেওঁলোকৰ যি দক্ষতা আছিল। সেই দক্ষতাৰ যি মানে তেওঁলোকৰ দক্ষতা লৈ লৈছিল সেই দক্ষতাৰ কাৰণে চাগে আজি আমি এই সংস্কৃতিটো উপভোগ কৰিব পাৰিছোঁ বা সেই সংস্কৃতিটো প্ৰচলিত হৈ আছে ত' এইটোৰ এইটো যিটো যিটো তোমাৰ শ্ৰেয় আছে সেই হয়টো আমি পূৰ্বপুৰুষসকলকে দিব লাগিব ত' তেওঁলোকে যিবোৰ মানে সৃষ্টি কৰি থৈ গৈছে ন সেইবোৰ আজিও মানে আমাৰ কাৰণে গৌৰৱ এটা।
মই লগতে তোমাৰ ধৰা লোকগীত লোকগীত যিবিলাক আছে আৰু আমাৰ সেইবিলাককো মোৰ হিচাপে ধৰা সাংস্কৃতিক চিহ্ন হিচাপে আমি কব পাৰো। নহয় জানো
অঁ নিশ্চয় কিয় ক'ব নোৱাৰনো এইেবিলাকতো আমাৰ সাংস্কৃতিক এটা সাংস্কৃতিক এটা বহুত বিশেষ ভূমিকা পালন কৰে ন লোকগীতবোৰেও লোকগীতৰ লগতে তোমাৰ বিহুগীত হওক ধৰি লক টকাৰী গীত তাৰপিছত তোমাৰ আৰু আৰু কিছুমান আছে যে দেৱ বিচাৰ গীত বা জিকিৰ জাৰি এইবিলাক আৰু এইবোৰ কেৱল এটা মানে গানেই নহয় ন এইবিলাক এটা ইতিহাস হয় এটা সংস্কৃতি হয় পুৰণা সংস্কৃতি মানে যত যত তোমাৰ ৰহস্য় বা য'ত তোমাৰ এটা প্ৰচলিত প্ৰজন্মক আগ আগুৱাই লৈ যায়।
ঠিকে কৈছে দে ধৰা এতিয়া মই যেতিয়া তোমাৰ এটা লোকগীত শুনো বা লোকগীত এটা শুনি থাকো আৰু তেতিয়া এনেকুৱা লাগে তোমাৰ ধৰা যে মই এটা আদিম যুগৰ বা সেই সময়ৰ লোকগীতটো যেতিয়া ৰচনা কৰা হৈছিল বা গোৱা হৈছিল সেই সময়ত ধৰা কাহিনী মানে তোমাৰ এনেকুৱা সুন্দৰ ভাৱে সেই লোকগীতটোত তোমাৰ শাৰী পাতি কথাবোৰ স্পষ্টকে কোৱা হয়। যে তোমাৰ এনেকুৱা লাগে যে তুমি লোকগীত বা এটা গান শুনি থকা নাই এনেকুৱা লাগে যে তুমি এটা অতীতৰ কাহিনী শুনি আছা যিটো তোমাৰ বৰ্তমান প্ৰজন্মই লগত জড়িত হৈ আছে।
সেইটো কিয় হয় জানা? কাৰণ সেইবোৰ যে গান আছিল বা সেইবোৰ যে সংস্কৃতি আছিল সেইবোৰ মানুহৰ মাজৰ জীৱন। মানুহৰ সুখ দুখ বা তোমাৰ আশা আকাংক্ষা সকলোবোৰ সংশৰিত হৈছিল সেই গানবোৰত সেই লোকগীতবোৰত সেই এই সাংস্কৃতিক অ', সেইবিলাক শিল্প আছিল তেওঁলোকৰ মাজত সেই যিবিলাক জীৱনৰ মাজত তেওঁলোকৰ দুখ হওঁক সুখ হওঁক সেইবিলাক তেওঁলোকে সংকৰিত কৰি গানবোৰত লিখিছিল সেইকাৰণে চাগে আমাৰ বহুত ভাল লাগে সেইবিলাক শুনি।
ঠিকে কৈছে মোৰ লোকগীতৰ পৰা মনত পৰিল ধৰা আজিৰ সময়তো বহুত ধৰা গীত প্ৰচলিত হৈ আছে আধুনিক গীত বা আমাৰ আমি ধৰা জন্মৰ সময়ত বা তাৰে আগতো নিশ্চয় বহুত ধৰণৰ গীত প্ৰচলিত হৈ আছিল। কিন্তু তোমাৰ লোকগীত যেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু তাৰ পৰা এতিয়ালৈকে যিটো লোকগীতৰ মহত্ব মানে যিটো এটা সাংস্কৃতিক চিহ্ন হিচাপে লোকগীত এটা দাঙি ধৰা হয় মানুহৰ আগত সেইটো এটা মানে ভাবিলে কিবা লাগে যে এনেকুৱা এটা সংস্কৃতি য'ত ইমান বোৰ ধৰা ইমান বেলেগ, বেলেগ ধৰণৰ গান আছে বা ইমান বেলেগ বেলেগ ধৰণৰ গীত ৰচনা কৰা হৈছে তাৰে ভিতৰত তোমাৰ লোকগীত সকলোতকে ওপৰত বুলি আমি কব পাৰো নহয় জানো?
হয় সেইটোতো ক'ব পাৰোঁৱেই কাৰণ লোকগীতটোতো আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ অংশ হয় আমাৰ অসমৰ সংস্কৃতিৰ কাৰণে বাকী তুমি আ আইতাৰ যি বহু সাধুকথা, লোককথা সেইবিলাক তুমি শুনিছনেে নাই পিছে?
সেইবিলাক শুনিছো কাৰণতো মই মানে তোমাক লোকগীতৰ কথা ক'লো নহ'লে বা আৰু আজিৰ যুগত লোকগীতৰ কথা কোনে বেলেগকে জানে সেইবিলাক মানে আইতাই আগতে আইতা যেতিয়া ধৰা কাহিনী কৈছিল তেওঁ মানে মাজে, মাজে লোকগীত এটা দুটা গাই দিছিল শুনাইছিল আমাক তেতিয়া আমি গম পাইছিলো ধৰা। সেই লোকগীতৰ আৰতো এটা মানে এটা নিজত্ব কাহিনী এটা যে লুকাই থাকে তেনেকে মানে আৰু ধৰা সংস্কৃতিৰ লগত পৰিচিত হৈছো আমাৰ নিজৰ পৰম্পৰা বা সংস্কৃতিৰ যিটো সাংস্কৃতিক চিহ্ন হিচাপে এতিয়া গুৰুত্বপূৰ্ণ।
তাকেই এইবিলাক যাতে আগৰ প্ৰজন্মই নিজৰ ঐতিহ্যক মানে এই নিজৰ সংস্কৃতি সেইবোৰক লৈ যাতে গৌৰৱ অনুভৱ কৰিব পাৰে এইবোৰ সংস্কৃতিক লৈ আমাৰ।
হয় দিয়া। ভাল লাগিল দিয়াচোন বাৰু এনেকুৱা মানে এনেকুৱা কথাৰ ওপৰত মানে এনেকুৱা কথা পাতিলে মানে মনটো মানে গধুৰ হৈ উঠে কিবা এটা নতুন মানে কথা জানিলে ভাল লাগি যায়, দিয়া বাৰু পিছত এনেকে আৰু কিবা কথা পাতি তিম
দিয়া হ'ব দিয়া। ফোন কৰিবা।